ভাত-পানী খালি নাই? মই এইয়া, ভাত ভাত-পানী খাই পেলাই, শুব লৈছোঁ।
অ'!
তই খালি নাই?
খালোঁ, খালোঁ।
অ'! খেতি পথাৰ?
খেতি মানে, কাইলে হ'ব।
অ'। কিমান দিব কাইলে?
তহঁতৰ?
আমাৰ আজি পাঁচ বিঘা দিলে বোকা। ট্ৰেক্টৰে দি দিলে আজি।
অ'।
অলপ ৰুবলৈ আছে কাইলৈ ৰুই এদাই হ'ব।
অ', অ'।
বৰষুণ পুৰা।
ইয়াতো।
দবা পিটা।
অ'। আমাৰ বিয়া এখন আছিলে বৰষুণ দি দিলে।
কি বিয়া?
বৰ বিয়া।
অ', কি খুৱাইছে?
আমাৰ সংঘয়া মানুহে নিৰামিষ।
তহঁতৰ সংঘয়াবোৰ সেইকাৰণে বেয়া। সংঘয়া মানুহকবোৰ একো সকাম হওঁক বিয়া হয় একো খাবলৈ যাবই নাপায়।
অহ।
নিৰামিষ দাল খুৱাব।
উম। বৰষুণ নেৰাই হ'ল নেৰাই হ'ল।
আমা-আমাৰ এতিয়া এৰিলেছে মানে কিন কিনাই আছে।
অ'। ঘৰত ভাল চবয়ে?
ভালেই।
উম।
তহঁতৰ?
ভালেই।
অ'। ভাতটো কিহে খালি?
ভাত দালি আছিলে তাৰপিছত হেৰি পটল আলু ভাজি। সেইয়ায়ে।
অ'।
সুদা সুদা।
অহ আমাৰ এয়ালৈ নাহনে কি?
মা, যাব লাগিব।
কেতিয়া?
জানো তুমিহে জানা।
অ'।
মই অকলে যাব নোৱাৰো নহয়।
উম। আহিব পাৰিলিহেতেঁন।
হয় নি?
উম।
এনেই যাব নালাগে মানে?
মানে তোৰ পাঁচ হাজাৰ মান দি দিলে।
অ'। আমাৰ পথাৰতে দেখক মোক কোনোবাই। লগনীয়া আছেই, সেইপিনে। হেল্ল'? হেল্ল'? হেল্ল'?
শুনিছা নাই?
হেল্ল'? অ' অ'! এতিয়াহে, শুনিছোঁ।
অ'!
কিবা কৰি থৈছিলা?
ফোন এটা আহিছিলে।
উম, উম।
চঞ্জীৱে মাৰিছিলে।
অ'! কেলে?
সেইটো কাৰণে, মাৰিছিলে।
অ' অ'!
কৰিবা আৰু।
অ'!
মই আৰু শুমহে, টোপনি ধৰিছে।
অ' অ'!
দিলেও দিব, নিদিলেও নাই।
কিটো? উম, উম! তাকে, কিমান ভগাই দিব?
আমাৰ এবিঘা আছে, আৰু।
অ'!
ডাঙৰ- ডাঙৰ দুদুবা, সৰু কঠিয়া আনি, থোৱা সৈতে, দুদুবা সৰু-সৰু।
অ'!
যাম আৰু চাৰিটাতে যাব লাগিব, চাৰে তিনটাত উঠিম আৰু চাৰিটা বজালৈ যাম।
চাৰিটাত গৈ, সাতটাত আহিবি মানে?
সাতটালৈ, তেনেকে হ'ব বাৰু ডাঙৰ-ডাঙৰ মাটি নহয়! নটা বাজিব, সেইদিনাখন গতে।
নটালে মানে, দু দুই, চাৰি ঘণ্টাত মানে, অকল দুটা মাটি ৰোই হ'ব।
দুদুবা, এবিঘা আছে বোলো!
এবিঘা মাটিতটোতো, ডেৰ ঘণ্টাতে খটম হ'ব লাগে?
আই অ'! হয়, অ'! তুমি ৰোব জানা নহয়? বৰ ক'ব জানা লোকক উষ্টাডি মাৰি।
কিমান মাটি ৰোলো মই, আগতে।
হ'ব, কথা নক'বা।
এবিঘা, এবিঘা মই ৰোই দিওঁ অকলে।
উম! আলি দিবলৈ যোৱা নাই তুমি? ৰোৱা কথা বাদেই দিছোঁ।
তহঁত মায়ে ৰোব পাৰে নোৱাৰে? তহঁতে মা, মায়ে ৰোব পাৰে নোৱাৰে?
পাৰে, পাৰে। মা পায়তো শিকিছোঁ।
অ'!
তাঁত-বোৱা, ৰোৱা- কটা, চব মাৰ পৰাই শিক থাকে, অ'!
বেয়া! কঠিয়া কঢ়িয়াই থাকে।
তেওঁ মানে, লেজি।
উম!
বহুত লেজি!
সেইয়ে, পাপুহঁত নাই নেকি? অ'! ক'ত আছে? হেল্ল'? ক'ত আছে বোলো বাপুহত। থু নাই নাই ভালকৈ নেটৱৰ্কৰ প্ৰব্লেম নে কি চাৰ্ভাৰ বেয়া হৈ গ'ল সেইকাৰণে মানে মাতটো অহা নাই ভালকৈ।